অহ।
ভালনে?
ভালেই ভালেই। এ আছোঁ‌ এনেই আছো ঘৰতে।
অ' ভাত পানী খোৱা হ'ল?
অ হ'ল দিয়া।
অ' তুমি আজি অ'। অফিচ যাম বুলি কৈছিলা গলা গ'লা নে?
অ' আহিলো গে দিয়া।
অ'
আজি মানে তোমাৰ অলপ। আজি অলপ মানে তোমাৰ সোনকালে হৈ গ'ল। আলোচনা এখন আছে। আছিল বৈঠক খনৰ পিছতেই তোমাৰ হেৰি
অ ঠিকে আছে এনে কিমান দিন মান হ'ল আৰু সোমোৱা। তুমি জেগাত সোমাইছা। কিমান দিনমান হ'ল
কি কৈছা বোলে
হেল্ল'
অ কি কৈছা বোলে?
তুমি তাত যে সোমালা কিমান দিনমান হল?
হেৰি অ', দুই মাহ হৈ গ'ল।
অ' মই মানে বেছিদিন হোৱা নাই গম পোৱা এই বেলেগ এজনৰ মুখৰ পৰা শুনিছো। সেইকাৰণে আজি খবৰটো লৈছো
বেলেগ কেইটা মানে তোমাৰ কোনে ক'লে এইয়া মোৰ লগটোৱে ক'লে।
অ 'লগ লগৰজনে কৈছে।
অ - অ -অ সিও সি বেলেগত গৈ আছে সি মোৰ লগত নহয়।
অ তোমাৰলগত কৰিব গৈছিল বোলে তোমাৰলগত‌ কৰিব যাওঁতে কিবা কাগজ এখন নাই কাৰণে নহ'ল।
কাগজ এখন নাই তাৰ আকৌ হেৰি তোমাৰ - এয়া তেনেকে স্তিয়াষ্টিৰে তোমাৰ হেৰি খালী নাছিলে যে পথ নাছিলে খালি সেইবাবে মানে তাক -তাক -তাক কৈছিলে কৈছে তুমি এয়া -এ হেৰি তুমি চাৰি মাহ মান ৰখ তোমাক মানে দি দিয়া যাব। মানে আমাৰ যোনজন হেৰি আছিলে আমাৰ যোনজন মেইন মানুহজন আছিলে ন
অ -অ
তেখেতে কৈছিলে সি আকো কলে ঘৰৰ চলিবলৈ অসুবিধা তেনেকে ইমান দিন ৰখিব নোৱাৰিম। উ -ত -মই মানেই উ' তেতিয়া তাক ক'লো এ তই এতিয়া বেলেগ এটাত সোমাই থাক যেতিয়া হ'ব তেতিয়া আমাৰতো ভাল ন আমাৰতো কামটোয়ে ভাল।
অ
সি ক'লে কি সি দে হ'ব মই কৈছ কি মই চাৰি মাহৰ কাৰণে মই বেলেগ এটা কামত যাওঁ।
অ
তেতিয়া তহতৰ তাত ওলালে তেতিয়া মোক জনাবি মই কছৈ কি অ ঠিক আছে দে হ'ব।
সি বোলে ম অ ', সি বোলে হেৰি এ' মল ওচৰৰ বোলে হেৰি শ্বপিং মলে কিবা এখন খুলিছে বোলে সেইখনতে সোমাইছে।
অ - অ হয় এইয়া হেৰি তোমাৰ এইয়া এ কাপোৰৰ অ' অকল অ অকল কাপোৰৰে দু কাম কাজত মানে
উম অ' ভালে কৰিছ দিয়া এনেই থাকাতকে আৰু এতিয়া।
উ' অ 'নাই ঠিকে আছে দিয়া মই কৈছো। মই তাক নিজে কৈছো, কৈছো কি তই তাতে সোমাই থাক এতিয়া পিছতকে যে চাৰি মাহৰ পিছত যদি ওলাই মই কৈছো- মই কৈছো তোক 'মই -মই সেইটো চিট মই কাকো নিদিওঁ মই অকল তোৰ কাৰণে মই মই ৰাি থ দিম মই নিজেখি নাই কবছিছো কি' তোমাকো লাগে নেকি তোমাৰ এতিয়া? ছোৱালী মানুহৰ এতিয়া ওলোৱা নাই ওলা ওলাব ছোৱালী মানুহৰ চাৰি মাহ নহয় এইকেইদিনতে ওলাব
অ
আজি যে আজি আলোচনা হৈছিলে মানে আলোচনাখনত তোমাৰ তাকেই মানে কৈ আছিলে। ওলালে ওলালে ওলালে মই তোমাক কও জনাম দিয়া।
অ' অ কবাচোন।
অ ঠিক আছে তোমাৰ হেৰি খিনি গোটেই অ দ তোমাৰ স্কুল চাৰ্টিফিকেট - তাৰ চাৰ্টিফিকেট কিবা খিনি তোমাৰ পঢ়া যিমান যি আছে। চবখিনি তুমি মানে উলাৰ উলিয়াই মানে ভালকে ৰাখিবা আৰু মানে, জেৰক্স কৰি ৰাখি থৈ দিবা।
অ হব।
মই তোমাক জনাই দিম।
তাত হেৰি এ আহা যোৱা ভাৰাটো তুমি মানে কিমান মান হৈ যায় অ?
তুম- তোমাৰ তাত খ - খ - খোৱা - খোৱাতটোও দিব।
অ'
বাকী তোমাৰ, আ, আহা-যোৱা এটো তোমাৰ খৰচাটো তোমাৰ নিজৰ তুমি তাত থাক কাৰ হেৰি কৰা কিন্তু তোমাৰ, ৰাতিপুৱা দুপৰীয়া, আৰু আহাৰ আগত মানে সন্ধিয়া সময়ত তিনি টাইম তোমাক খোৱাএ দিয়ে তাত। অ কাম-কামো-কামো ভাল ন আৰু কামো ভাল তোমাৰ কষ্ট নাই তুমি খালি তাত। হেৰি, খালি বহিয়ে থাকিব লাগে আৰু ৰুমত আৰু বহি পেলাই কাম কৰি বহি-বহি কাম কৰি থাকিব লাগে।
অ'। নাই মোৰ- মোৰ কম্পিউটাৰ চাৰ্টিফিকেট এখন আছে মানে কাম ভাল হ'ব
আছ। অ হ'ব আমাৰ উম সেইয়া কম্পিউটাৰৰ মানুহে বিচাৰি ফুৰিছে ন।
অ মোৰ - মোৰ চাৰ্টিফিকট এখন মানে আছে। এবছৰীয়া- এবছৰীয়া চাৰটিফিকেট এখন।
ওলালে তোমাক মই একদম জনামে দিয়া।
অ' তুমি জনাবাচোন।
ঠিক আছে দিয়া মই তোমাক মই তোমাৰ ৰাতিপুৱা- ৰা ৰাতিপুৱা দচটাৰ পৰা দচটাৰ পৰা আৰম্ভ হয়।
অঁ
সন্ধিয়া ছটালৈ।
অ' অ' এতিয়া - এতিয়া দিন দীঘল নহয় এতিয়া ইমান দিগদাৰ নাই।
তুমি হেৰিকে লব পাৰা তোমাৰ যদি মানে কাম যদি তু - তুমি ধৰি লোৱা তুমি - তুমি পঢ়ি আছা নহলে তুমি কিবা মানে পঢ়ি পেলে তুমি মানে কামটো কৰিম বুলি ভাবিছা ন। তেতিয়া তুমি হেৰি কৰিবা হেৰি কৰিব পাৰি বা মানে তোমাৰ এয়া ৰাত ৰাতিপুৱাৰ তুমি আঠ আঠটা বজাত আহিব লাগিব। এফালে তুমি বাৰ তালৈ বাৰ তালৈ কৰিলা, তাৰ পিছত তুমি ছুি পাবা আৰু যদি ভাবা মই এ মই পঢ়ি আছো মই বাৰটা বাৰহে কৰিব বাৰটা বাৰটাৰ পৰা আহিলে তুমি তেতিয়া ছটালৈ কৰিব লাগিব।
অ।
তেনেকুৱাত মানে কিন্তু ৰাতিপুৱা কলে সময়তটো অলপ কমি যায়। দৰমহাটো তোমাৰ হেৰি আহ সমানে থাকে কিন্তু তুমি মানে কিছুমান সুবিধা নাপাবা আৰু।
অ' সেইটো হয়
আমাৰ বহুত খিনি সুবিধা পাই আছো ন সেইখিনি সুবিধা সেইখিনি সুবিধা নিদিয়ে উম অহ অহ তুমি বছৰত তুমি নহয় তুমি আকৌ এটা কথা আগত বছৰত তুমি তেনেকুৱাকে তুমি তুমি বছৰটোত তুমি অ ছমাহে কৰিব পাৰিবা। আকৌ ছমাহ তুমি ছমাহ তুমি সম্পূৰ্ণ কাম কৰিব লাগিব আৰু ছমাহ তুমি এনেকে যদি ভাবা তুমি বোলে একবেলা কৰিম বুলি ভাবা তেতিয়া তুমি ছমাহ এক এবেলা কৰিব লাগিব আৰু ছমাহ তোমাৰ য়া তুমি ফুলবেলা কৰিব লাগিব
মানে বেলেগ একো নাই দিয়াচোন তুমি মই যদি পৰীক্ষা কেইটা দিওঁ
হয়।
কিৰণ হ'ল বা আগবেলা কৰি দিলেই হ'ল ন
হয়, হয় তেনেকুৱাকে কামটো মই তোমাক ওলালে মই তোমাক খবৰ দিম দিয়া কিয় টেনশ্যন ল'ব লাগে?
অহ, মাই
বাকী কি ভা উ হয় হয় সি মোৰ কথা কৈছিলে ন?
গৈছে মই এনেকে গৈছিলো মই নাপালো সি পালে তাক সুধিবিচোন তোকো যদি লাগে। মোৰতো মানে দু মাহ মানৰ পিছতহে মাতিছে এনেকে কৈছে। মোৰো হ'ব দে মই তাৰ তাৰ কথাত তাৰ লগত পাতিবলে মোক ভালকে বোলে মানে কথাটো জানি লম তেতিয়া মোৰো ভাল হ'ব ন?
হয় হয় দুমাহ সি মিছা কথা কৈছে। সে দুমাহ সি মিছা কথা জাচ চাৰি মাহ লাগিবই। চাৰি মাহ কৈছে তেওঁ তোমাৰ তোমাৰ আগতে কৈছো আৰু মানে চাৰিমাহ কৈছে যদিও মানে চাৰি মাহ নহয় সম্পূৰ্ণ, দেইও হৈ যাব পাৰে।
অ মানে কি বেলেগ? ওলাব লাগিব নেকি?
ল নহয় হ'বগৈ এতিয়া মানে আমাৰ কিছুমান মানে অলপ কাম চলি আছে।
অ
এতিয়া চোৱা মানুহ আহিলে নহ'ব ন আমাৰ অ অলপ কিবাকিনি মানুহ কামো বাঢ়িব লাগিব ন। তেনেকে কাম এতিয়া বৰ্তমান বাঢ়া নাই। মানুহ ইমান ল'ব বিচৰা নাই কিন্তু তোমাৰ আৰু চা-চাৰি মাহ পিছত মানে চাই লৈ পৰিস্থিতিটো তাৰ পিছত ল'ব।
অ
বাকী তোমাৰতো পাবা পাবা। তোমাক তাৰ মানে এটা হেৰি হ'ল সমস্যা হ'ল তাৰ মানে কম্পিউটাৰ চাৰ্টিফিকেট খন নাই যে।
অ নাই সি সি এইটো ভুল কাম কৰিলে।
তাৰ থাকাহঁতেন মই তাক সোমাই দিব পাৰোঁ। এক দুই মাহৰ ভিতৰত তাক সোমাই দিব পাৰোঁ। এতিয়া তাৰ সেইটো নাই কাৰণে আজি মিটিংখন তা হয়। আজি সে সে আজি তাৰ ওপৰতে আলোচনা হৈছে।
অ অ সি সি তাকেতো, সি লৈছিলে নহয় কম্পিউটাৰটো। কম্পিউটাৰটো লৈছিলে। তাৰপিছতে। সি তাৰ মানে বেছি ঘৰত পইচা বেছি অসুবিধা হ'ল। সি আকৌ বেলেগত কাম কৰিব গুচি গ'লগৈ।
হয়, অ সি মাজতে গুৱাহাটী গুচি গ গুৱাহাটী গুচি গৈছিলে।
অ তাৰপিছত বাইদেউহতে ফোন কৰি আছিলে বোলে আহ ক্লাছ কৰ ক্লাছ কৰ, তাৰ পিছত সি গুচিও আহিল তাৰপিছতো তেওঁ ফোন মাৰি আছিল তাক। মানে সি একো নকৰে।
এয়াই তোমাৰ হেৰি কৰে সি মানে তোমাৰ, হয় হয়।
এতিয়া তাক লাগতিয়াল নহয় সি এয়া থেকেচা খাব এতিয়া নহয় সি। বাকী বাকী এতিয়া কি কিহেদি ভাত খালা?
এয়া তোমাৰ হেৰি দি এ মাছ বনাইছিলে। এয়াত। পিছফালে পুখুৰীৰ
অঁ। তোমালোক' তোমালোকৰ
অ', অ'। আমাৰে এ মইতো নাই আজি হয়! এ উম কামকৰা মানুহ দুজ জন আহিছিলে মানে আমাৰ ইয়াৰ পিছফালে অকমান এ-জংঘল অলপ চাফা কৰিবলৈ। এ ওচৰৰে আৰু, ওচৰৰে খুৰা এজন মানে। আৰু এজন লগত আহিছে। ছিলে এয়াহ তেওঁলোকে মানে কি কৰিলে আৰু অকনমান জংঘল-চংঘল চাফা কৰিলে। কৰিলৈ পেলাই ক'লে কি! আ-আধাবেলাতে হয়ে গ'ল কামটো। তাৰপিছত নো আৰু কি কিনো কৰিব, মায়ে ক'লে কি মাছ কেইটামানকে মাৰা, মাৰি পেলাই তোমালোকে লৈ যোৱা আধা আমাক আধা দিয়া।
অ' ঠিকে আছে।
এতিয়া আমাৰ মানে নামান তেনেকে মাছমৰা মানুহ নাই নহ, এতিয়া নামিব নোৱাৰো মই টোন সাঁতুৰিবই নোৱাৰো।
উহু ময়ো নোৱাৰো দেই মই নোৱাৰো
তোমাৰ দৰ মানে বহুত দৰ আছে।
উম পিছল চাগে?
বিছলটোম বিছ তোমাৰ বহুত তোমাৰ হেৰি, মই মাজতে তোন এদিন সোমায়ে গৈছিলো। সেই বৰ্তা এজন আছিলে বৰ্তাজনে মোক আকৌ এনেকে উলিয়াই ওচৰত থকাৰ কাৰণ সে-নহ'লে আৰু ক'বাহে পালো ঘতেন আজি অ'। তাকেই।
নাই মই-ময়ো আগতে এনে মানে, মো আজিলৈকে হাত সাঁতুৰিব নাজানো দেই সাঁতুৰিব। নদীৰ কিনাৰত থাকো যদিও সাঁতুৰিব নাজানো মানে মই!
হয়-নাই মানুহ কি জানানে এইটো আচলতে আচলণতে এইটো শিকি থোৱা ভাল। নহয়, বেমাৰ-আজাৰতো ভালে আৰু নিজৰ মানে এটা তোমাৰ মানে নিজৰে এটা মানে হেৰি হৈ যায় ন? তুমি মানে! ক'বাত এতিয়া আজি অসমখন এতিয়া মানিৰ কাৰণে দিগ খেল হয়।